হেল্ল', শুনিছনে?
অ', শুনিছোঁ।
কি কৰিছ?
নাই আছোঁ আৰু এনেই।
উম।
তই কি কৰিছ?
এনেই আছোঁ বাকী খবৰ পাতি ভাল।
অ', ভালেই ইমান গৰম আৰু এনেকেই আছোঁ।
উম বহুত গৰম আজি কিবা, বাকী তই ব্যস্ত ব্যস্ত আছ নেকি বাৰু
ব্যস্ত নাই। কিবা কথা আছিল নেকি?
এই তইতো সৰুতে খেল ধেমালি বেছিকৈ কৰিছিলি। বিশেষকৈ মানে স্কুলৰ সময়ত তই কি খেলি ভাল পাইছিলি? আৰু খেলিছিলি চাগে ন', স্কুলত থাকোঁতেও খেল
খেল বহুত খেলিছিলোঁ মই মানে সৰুতে সৰুৰ পৰাই খেল খেলাৰ মানে এটা সেই পেচা আছিলে মোৰ মই বহুত খেলিছিলোঁ আৰু। ক্ৰিকেটো খেলিছিলো কিন্তু মানে চাই ভাল লাগিছিল ক্ৰিকেট আৰু। আটাইতকৈ বেছি মোৰ কিন্তু খো' খো' আৰু ল'ৰা ছোৱালীৰ লগত মানে দৌৰা দৌৰি খেলটোহে ভাল লাগ লাগিছিলে।
বাপৰে শখ নেকি তই চাগে বহুত ভাল খেলুৱাই আছিলি খ' খ'ত
নাই বেছি ভাল এনেকুৱা একো নহয় মানে কিন্তু স্কুলৰ টিমত আছিলোঁ আৰু খেলিলে যি এটা মজা পোৱা যায় সেইটো আজিনো আৰু ক'ত পাম সেইটো কোটো নাপাওঁ সেইটো
উম একদমেই ঠিক কৈছ আগতে আমি স্কুল শেষ হ'লেই ঘৰত বেগ থৈ খেলিবলৈ গৈছিলোঁ কিন্তু আজিকালি ল'ৰা ছোৱালীবোৰে নাই মোবাইলে পিটিকি থাকে মোবাইলে পিটিকি থাকে এতিয়া সেইটোৱে সমস্যা হৈ পৰিছে আৰু আগৰ দিনবোৰ সেইকাৰণে ভাল লাগিছিল
হয় দেই একদম মানে আমাৰ সম সময়ত গলিত মানে খালী হ'লেই নিজে নিজে দল বনাই মানে খেল আৰম্ভ হৈছিল আৰু এতিয়া গলিত থাকিলেও সকলোবোৰ নিস্তব্ধ সকলো ল'ৰা ছোৱালীবোৰে ব্যস্ত মোবাইলত হওক বা তেওঁলোকৰ এই প্ৰতিযোগিতামূলক এই পৰীক্ষা স্কুলৰ বোজাসকলো
এইটো কিন্তু অলপ চিন্তাৰ কথা দেই কিন্তু এটা ভাল দিশো আছে এতিয়া তোৰ পঢ়া শুনাটোৰ সুবিধাও হৈছে কিবা যদি তোৰ মানে কথা বুজিবলৈ টান হয় তেতিয়া হলে আজি কৈ লৰা ছো ছোৱালীবোৰ আহি কিনে মোবাইলতে চাব পাৰে আৰু এইবোৰতো আগতে একেবাৰেই নাছিল হয়নে নাই
হয় হয় সেইটো হয় আৰু এতিয়া মানে এই স্পৰ্টছৰ বাবেও মানে এটা সুবিধা হৈছে কিন্তু সমস্যা কি জান আমি বেছি সময় এটা মানে খেলকে মানে ধৰি থাকো এটা খেলকে ধৰি থাকো। আৰু কিছুমান কেৱল কিছুমানে কেৱল ক্ৰিকেট বা ফুটবল এইবোৰকে গুৰুত্ব দিয়ে কিন্তু। এনে ইয়াতকৈ বেলেগো খেল আছে কিন্তু ল'ৰা ছোৱালীবোৰে সেইটোৰ বাবে জ্ঞাতই নহয়।
কিন্তু ক'বলৈ গ'লে খেল মানে কেৱল এটাই নহয় কৃষক খ খ' বা বেডমিণ্টন বা ভলীবল বা দৌৰা আৰু বহুতো বেছি খেল আছে। আৰু সকলোতেই তোৰ সুযোগ আছে যদি তই চাবলৈ যা তই যদি বিচাৰিবলৈ যাওঁ।
হয় আৰু মই ভাবোঁ আজিকালি ল'ৰা ছোৱালীবোৰে বিশেষকৈ এই বেডমিণ্টন হওক বা এথলেটিকছৰ বহুত সম্ভাৱনাও আছে। কিন্তু গাঁৱে গাঁৱে সেই সুবিধটোক কম আৰু এই কিন্তু গাঁও অঞ্চলৰ ল'ৰা ছোৱালীৰ সঁচাকৈ বহুত ভাল বা বহুত প্ৰতিভাও আছে। কিন্তু তেওঁলোকে ওলাই আহিব পৰা নাই।
বহুতে ভাবে মানে আজিকালি যিবোৰ মাক দেউতাক বা ছাত্ৰ ছাত্ৰীসকলো ল'ৰা ছোৱালী সকলেও ভাবে কি খেল মানে কেৱল সময় নষ্ট কিন্তু এইটো নহয় খেলটো এটা এনেকুৱা বস্তু যিটো তোৰ জীৱন সলনি কৰি দিব পাৰে তোৰ চিন্তাধাৰাও সলনি কৰি দিব পাৰে আৰু খেল খেলি থাকিব লাগে আৰু মই ভাবো কিন্তু বহুত মানুহে ভাবে কি এইটো অকল সময় নষ্টৰ বাবে খেল খেলা যায়।
হয়। সেইটো চিন্তাটো সলনি হ'ব লাগিব আৰু খেল মানে স্বাস্থ্য আত্মবিশ্বাস আৰু ভৱিষতে মানে কেৰিয়াৰ টো হ'ব পাৰে কেৰিয়াৰো হ'ব পাৰে এনেকুৱা যিবোৰ আমাৰ খেলুৱৈ আছে তেওঁলোকেওতো খেলটো এটা কেৰিয়াৰ হিচাপে বাছি লৈছে। তেওঁলোকৰনো কি বেয়া হৈ আছে?
আৰু এটা কথা কি জান তই লক্ষ্য কৰিছ চাগে এতিয়া ক'ব গ'লে ভাৰতত খেলৰ প্ৰতি আগ্ৰহটো কিন্তু বহুতে বেছি বাঢ়িছে। তোৰ ধৰি লওক অলিম্পিক হওক বা বেলেগ ৰাষ্ট্ৰীয় লগত খেল হওক সেইবোৰ মানে মানুহে আগতেই বেছি মন দিয়া নাছিল আৰু খেলিবলৈও যোৱা নাছিল। কিন্তু এতিয়া মানুহবোৰৰ আগ্ৰহ বহুতেই বেছি।
উ কথাটো কিন্তু হয়েই আৰু কিন্তু অসমৰ ক্ষেত্ৰত এতিয়াও বহুত প্ৰতিভা মানে বাহিৰলৈ ওলাই যাবলৈ কঠিন হয়। সুযোগ কম আৰু গাইডেঞ্চটোও কম। বহুতে সেইখিনি সুবিধাও পোৱা নাই।
উম সেইটোৱেই টো দুখৰ কথা। কিন্তু প্ৰতিভাটো মানে একেবাৰে কম নহয় কৰিব খোজে। কিন্তু তই ঠিকেই ক'লি সুযোগ কম পায় বা গাইডেন্ঞ্চ কম পায়। যদি সু সঠিক মানে সঠিক সুবিধা পায়। অসমৰ কিন্তু ছোৱালীবোৰে বহুত ডাঙৰ ডাঙৰ কাম কৰিব পাৰিব।
মইও কিন্তু সেইটো ভাবো মানে আৰু স্কুলৰ যিখিনি স্কুল পৰ্যায়ৰ পৰা যদি খেলক গুৰুত্ব দিয়ে তেতিয়া লাহে নতুন খেলুৱৈ মানে খেলুৱৈ ওলাব আৰু আগৰ খেলুৱৈ সকলেটো এ চিৰদিন খেলি নাথাকে। তাকে নতুন খেলুৱৈ লাগিব আৰু অসমত মই ভাবোঁ এনেকুৱা বহুত প্ৰতিভা আছে। তেওঁলোকে আগবাঢ়ি যাব পাৰিব আৰু যদি সঠিক মানে গাইডেঞ্চটো পায় তেতিয়া অসমৰ নাম একদম বিশ্বত মানে জনা যাব।
সেইটো হয় কিন্তু মইও মানে একদমেই দেই আৰু আমি নিজৰ দেশৰ পৰা হ'লেও চেষ্টা কৰিব পাৰোঁ। সৰু ভাই ভনী খেললৈ মানে উৎসাহ দিব পাৰোঁ আৰু
হয় সেয়া ভাল কথা হ'ব আৰু কাৰণ আমি নি জে খেল নকৰিলেও অন্তত খেলক মূল্যটো দিব পাৰোঁ। আমি খেল খেলিব নোৱাৰিলেও খেলক আমি সেই মূল্য টো দিব পাৰো আৰু আন বোৰক মানে আমি সেইটো উৎসাহটো দিব পাৰোঁ।
উম। এনে তই বাকী কেতিয়াবা এনেকুৱা খেলিবলৈ ওলাই যাৱ নেকি?
কেতিয়াবা মানে এ বন্ধুবোৰৰ লগত বেডমিন্টন খেলি আহোঁ আৰু কেতিয়াবা আৰু সেই সময়তে যেন সকলো চিন্তা কমি যায় আৰু আৰু মানসিকভাৱেও মনটো ভাল লাগে।
হয় কিন্তু আৰু মনটো ফ্ৰেছ ফ্ৰেছ লাগে ন।
আৰু খেলবোৰ মানে। মাক দেউতাক বা আত্মীয় সকলে খেলক সঁচাকৈ মূল্য দিব লাগে আৰু তেওঁলোকে এইটো চিন্তা সলনি কৰিব লাগে কি খেল মানে সময় নষ্ট নহয়তো সময় নষ্ট কি কোনবোৰত হয় যোনবোৰ মানে মোবাইল চাই থাকে বা এনে অযথা বস্তুবোৰ চাই থাকে তেতিয়াহে সময় নষ্ট হয় কিন্তু খেল খেলিলে যে স্বাস্থ্য ভাল হয় আৰু মানসিক িকভাৱে ভাল হয় সেইবোৰ মানে বুজি নাপায় ত' এইটো মানসিকতা সলনি কৰিলেহে খেলটো আগবাঢ়ি যাব খেললৈ যে নিচা আছে সেইটোও গম পাব আৰু স্বাস্থ্য ভালে থাকিব
সেইটো হয় আৰু যদি আমি ক'বলৈ যাওঁ সঠিকভাৱে যদি খেলক
উ
আমি আগবঢ়াওঁ বা আমি খেলোঁ তেন্তে মানে সমাজেও বহুত বেছি ভাল পাব আৰু আমি বহুত বেছি আগবাঢ়ি বাঢ়ি মানে যাব পাৰঁ প্ৰথমতে কৈছিলি কি কিছুমান এনেকুৱা পৰিয়াল আছে এনেকুৱা ল'ৰা ছোৱালী আছে যিবোৰে খেলাত বহুতেই বেছি ভাল কিন্তু সুযোগ নাপায় সেইটো মানে ক'বলৈ গ'লে তই সঁচা কথাই কৈছিলি আৰু সিহঁতেও মই ভাবো যে চৰকাৰে যাতে এনেকুৱা কিবা এটা প্ৰক্ৰিয়া এটা আৰম্ভ কৰক যাতে সেই তেনেকুৱা লৰা ছোৱালীবোৰো খেল খেলিব পাৰে আৰু নিজৰ সপোনবোৰ পূৰণ কৰিব পাৰে মই সেইটোকে ভাবো
হয় আৰু এনেকুৱা ল'ৰা ছোৱালী আছে যোনে খেলটোক নিজৰ মানে কেৰিয়াৰ হিচাপে খে কিন্ত নিজৰ মাকতাকণ ক'ব নাৰে সম্ভৱ নহয় সেইটো বাবেও ক'ব নোৱাৰে সেইটো বাবে মই ভাৱো যে এনেকুৱা কিবা অহ ইনষ্টিটিচন বা একাডেমি হওক খুলিব লাগে চৰকাৰে যত অহ বিনামূলীয়া হওক বা কম পৰিমাণে পইচা লৈ ল'ৰা ছোৱালীবোৰক মানে খেলৰ বাবে উৎসাহ দিব লাগে আৰু স্কুলবোৰতো এইটো বস্তু মানে আনিব লাগে মই ভাবোঁ এনেকৈ
ময়ো দেই ময়ো ভাবোঁ এনেকই আৰু যদি ক'বলৈ যাওঁ তোৰ এতিয়া এনেকুৱা বহুত আছে যিবোৰ খেলিবলৈও পায় আৰু খেলিবলৈও যায় যায় যায় যে এনেকুৱা ষ্টেট লেভেলো খেলে তোৰ তাৰ পিছত খেলি খেলি লাষ্টত কিছুমান মানুহৰ কাৰণে সিহঁতে আৰু আগবাঢ়ি যাব নোৱাৰে সিহঁতে যেতিয়া পইচা লাগ হয় তেনে তেনেকুৱাকে বাৰু তোৰ লগত মানে বিষয় কথা পাতি বহুতেই বেছি ভাল লাগিল
সেইটোৱে আৰু মই সেইটোৱে ভাবো আৰু বহুত বেছি গুৰুত্বপূৰ্ণ হয় খেলটো ক'বলৈ গ'লে হেল্ল'
ঠিক আছে
হা হেল্ল'
অ কিবা কৈছা নেকি
অ নাই বোলো সেইটোৱে আৰু খেলিব ঠিক আছে দে তেন্তে